ও
হে হেল্ল' হেল্ল'
হেল্ল'
শুনিছানে শুনিছানে হেল্ল
হেল্ল'
শুনিছ নাই
হেল্ল
শুনিছ অ শুনিছ নে
হে শুনি আছো কি কৈ হে
মই এই ভাতকেইটামান খাবলৈ লৈছো হে মা পথাৰলৈ গৈছে
কি কৈছে ও এতিয়া ভাত খাইছেহে নে
অ নহয় এ দালি অকমানে ভাজি অকনে থাকিলে তাৰ পিছত বোলো ভাত কেইটামান খায়ে দিওঁ আও
গধুলালে বেয়া হৈ যাবগে যে
তাকে
ছোৱালী কেনেকুৱা
ছোৱালীয়ে জ্বৰ উঠি আছে হেৰি আৰু নি অ এই ফাৰ্মাচীৰ পৰা হেৰি আনিলো দৰৱ
আহ
তাৰাপা এই দৱ আনী এতিয়া শুই আছে খোৱা নাই একদম তাৰ পৰাা আহি পেলাই টোপনি গ'ল নহয়
আহ
টোপনি গলা তাৰ পৰাা এতিয়া শুৱাই থৈ দিছো ৰুমাল এখন দি থৈ দিছো মূতে
অ অ অ মই ৰুমাল এখন দি থৈ দে গাখীয়ে ভাত খালে যে
অ গাখীৰ খালে তাৰাপা আম খালে
আম খালে সেইকাৰণে হৈছে আকৌ
আহ সেইটো কথা মা কথা ক আছে
গ'ল বাবাও গ'ল মাও গ'ল
আহ অ মই এতিয়া যাব নোৱাৰো এয়াহে
নেলাগে নালাগে তই আহিব তই হৈ ঘৰতে কাম কেইটা কৰি আজৰি কৰি থ আকৌ মায়ে গৈ বনোৱা মেলা কৰিবলে কষ্টহে হব সেইটোয়ে বুজা বুজিকেই চলিব লাগিব নতুবা উপায় নাই নহয়
আহ ভাত চাত বনামে বাৰু
অ বাবা এতিয়া কিবা খালেনে নাই আকৌ
বাবাই চাহ খালে ভাত খালে
অঁ
তাৰাপা গ'লগে এতিয়া
মা নোযা কুকোৱা নাই
অ নাই কোৱা নাই কোৱা
অ বাবুলে কিবা দিলি নে কি
নাই দিয়া এ ঘৰলে আহিছিলে তাৰপা নাখালেই যে
আহ
খাবলে কৈছিলো নাখালে খাবলে কৈছিলো নাখালে ক কি কৰিম মই দিয়া
এ তাইক এবাৰ মেডিকেলত দেখুৱাই আনিবি ছোৱালী
আজি যি হ'ল হ'ল আৰু কাইলৈ ৰাতিটো চাহ হত যদি কাইলৈ আকৌ উঠে তেতিয়াহ'লে এবাৰ মেডিকেলত দেখুৱাই ল'বি ছোৱালজনী
উম পুৰা পেলু হৈছে দাঁত কৰ কৰাই আছে
উ তেতিয়া সেইটোৱে আকৌ
অ পেলু আছে দাঁত ক কৰাই আছে
এ মাটি কথাল আহ খুব চাৰিটা ছিঙি পেলাই ৰাতিপুৱা খালি পেতটে খুৱাই দিবি
অ ৰাতিপুৱাই খুৱাই দিব লাগিব
আছে নে না সেইটো
আছে আছে
তাল
মাটি কঠাল আছে অ
আহ ভাইটি কলে গ'ল ভাইটি
এ লৰা হে ককায়েকৰ লগত যাব লাগিছিলে তাৰ পা যাবলে নিদিলে কি তাৰপা সেই মুখখন ওফন্দি আছে ক'ত আছে জানো
অঁ সৰু ছোৱালীয়ে কি খালে?
তাই ভাত খালে।
খালে
আহ
অ ফোনটো আহিছে বা মোৰ পৰাহে যোৱা নাই এক কেলে নাই যোৱা মই নাজানো বাৰু হেৰি কৰিবিচোন আকৌ কল কৰিবিচোন মই এই লিপিকালেও কৰিবি।
আহ
ন ছোৱালীলৈ কৰিবি তাৰপিছত সৰু ছোৱালীলেও কৰিবি পাৰিবি। ছোৱালী আৰু ন বলে
আহ
তেনেকে কৰিলেই আহি যাব। অ আহিবা নহয় আহিব অ নহয় মোৰ পৰাও আহিব মানে নেটৱৰ্কৰ প্ৰব্লেম হ'ল নে কিবা পৰা হ'ল চাগে।
অ নহয় এই হে প্ৰথম পাঁচ প্ৰথম পাঁচটা হেৰি পুৰ হব লাগিব তেতিয়াহে বেলেগৰ পৰা ফোন সোমাব নেকি
অ সম্ভৱ হ'ব পাই
অ মই মানে পঢ় পঢ়ি পেলাই সেইটোৱে পাইছো।
অ অ তাৰপিছত আকৌ লগৰ লগে হেৰি কৰি দিব লাগিব। আৰু এই মিঠা বৈ আজি প্ৰথম মাটি ৰুইচ কেলে নিবি খাব বাৰু শুবই নালাগিছিলে হ'লেও অকমান শোৱা নাই নহয়। হেৰিকে ভাগৰটো মাৰিবই লাগিব আৰু।
ভাগৰতো মাৰিবই লাগিব মই যে নুহলে নোৱাৰোৱেই।
মোৰ সেই গোস্তটো আজি লৈ থৈ আহোগৈ আও, আজি পৰা হেনো খন লাগিব
হ লাগিলে দেখোন দুটা বজাৰ পৰা
হয় জানো।
অ দুটা বজাৰ পৰা লাগিলে।
গম নাপায় হ
অ তাকে
লাবা লাগিব গম নাপাও
দুটাৰ পৰা লাগিব বুলি কৈছিলে।
এ ৰাতি দুটা পাহে পাহ
জানো দিনৰ দুটা দিনৰ দুটাৰ পৰা নে ৰাতি দুটাৰ পৰা নাজানো মুঠতে দুটাৰ পৰা আৰু।
যে এটা পাই নহয় এতিয়া আজি লৈ থৈ আহো
আহ
আজৰি হৈ থাকো তেতিয়া মানে সেই শিঙীয়া ৰুবগে পাৰিম।
কাইলে সেই বৌ যাম বুলি কৈছে বাও। মাটি ৰুবলে।
এই আমাৰ ওচৰৰ।
আহ ওচৰ
অঁ অঁ অ বাবুৱে কৈছিলে হপায় অ অ অ যাব তাই সেই আজি ৰুইছেগে নহয় বলপ পাত
আহ
অ অকৌ খেই পালে নাযাওঁ যে
অ
সেইফালে নাযাওঁ মানে মই বেলেগতো এবাৰ নোৱাৰো ঘৰৰকেইকণকে ৰুই আজৰি কৰিব পাৰিলে ধেৰ মোৰ গা বোৰ বহুত বেয়া মানে।
উম
এই ৰাতিপুৱা বেলাতো যিহে শাস্তিয়ে আছিলো এতিয়া এই টেবলেটটা খাই দিলতে আকৌ অকনমান আৰাম পায় এইবেলাই ইটো সিটো কৰিব পাৰিছো।
অ, আপোনালোকৰ এবাৰ ওচৰত মাটি নাই লোৱা নি?
ওচৰতে আছে, দুবিঘা এটা আছে। আকৌ স শিঙীয়া এটা আছে তোমাৰ তাত দুবিঘা।
তাকে মামাই সেইফালে কু মাৰিয় অহা দেখিলো যে।
অ, অ, সিফালে আছে সেইকেইডাল ৰুম আৰু।
উম।
সেইটোৱে ৰুব লাগিব।
উম।
আমাৰ ইয়াত ভাল। আমি গোটেই কেইজনী গোট খাই লৈ পেলাই একেলগতে হেৰি কৰো যে। এইটো কি উম ইজনে-সিজনী ৰুই দিও সহায় হয় নাই।
হয়, হয়, আহ।
সেই কাৰণে আমাৰ ইয়াৰ বোলে ভাল আকৌ।
উম, উম।
হিয়াত বেয়া তহঁতৰ তাত। তহঁতৰ কাও কোনো কাও ফালে নাযায়। কোন সেইটো কোনো কাৰাও ঘৰলৈ নাযায়।
নাযায়, এনেই থাকিলেও নাযায়
আজি কি কঠীয়া ৰুলহৰ?
লাও দেৱী।
অ, আজি প্ৰথম গুচ লোৱা দিনাখননেই খালি কঠীয়া ৰুইছ?
আহ।
প্ৰথমতে লোকে লাহি কঠিয়ালয়ে এইটো এ চকু কি এইটো আইজোং বাহাদুৰ এঠ আৰু এ তঁৰ কালিয়ে ৰুইছ কালি শেহতীয়াকে ৰুব লাগে তেতিয়াহে হয়।
সেইডৰা হেনো হেৰি আকৌ পানী হ'লে ৰুব নোৱাৰি বোলে। সেইটো কাৰণে সেইদোৱাকে ৰুব দিলে আকৌ বিলাক কঠিয় আকৌ হোৱা নাই নহয়। সেইখিনি কঠিয় আকৌ ওখ হৈ পেলাই একেবাৰে পৰি যাও পৰি যাও হৈ গৈছে। তুলিবলৈ ইমান বেয়া হৈছে। আৰু অকৌ লাষ্ট থলে মানে একেবাৰে পৰি যাবগে।
অ, অ। মানুহকে ৰুইছে মুকলি হৈছে পথাৰ বিলাক।
উম, ৰুইছে, ৰুইছে বহুতে ৰুলে।
উম।
আমাৰ এইখন পথাৰ মানুহ ওলালে মাত্ৰক লাগিলে মাত্ৰক আৰু এসপ্তাহত শেষ হৈ যাব।
উম, এ এই আজি দেখিছো নহয় সেয়া একেবাৰে বাৰজনী পোন্ধৰ জনী তেনেকে আহিছে ৰোৱনী। লগতে লগতে।
উম, ই ৰুবলৈ ভাল মানুহে খাল সমনকে ৰূয়ে যে।
ৰূয়ে উম, হাজিৰালৈও লগাইছে বাৰু দুজনীমান হেনো।
উম।
উম।
অ, হাজিৰা-চাজিৰা দিবলৈ নাই। যিকণ পাও নিজে কৰিম আৰু লগ এক হেৰি কৰি নাথাকো আও।
অ, আমাৰো সেইটোৱে
তই তাইক চাই থাকিবি হেৰি মূৰটোত আকৌ পতককে জ্ব উঠি যাব সেইটো চাই থাকিবি
চাই আছো অ, মই ওচৰতে বহিয়ে আছো
চাই নতুবা ভয় লাগে নহয় পতককে মোৰো জ্বৰ উঠি যাবলে হলে।
উম ভয় লাগে অঁ মই ৰুমাল এখন দি থৈয়ে দিছোঁ সেইকাৰণে আহি পেলাই একেবাৰে লেবেজান হৈ পৰিহে দিছে। তাৰপৰা বাপ বাপে কলে আহ তাটনত সেয়া আছে মানে সেইটো কাৰণে গছৰ তলত বহিছেগে অত বহিছেগে তত বহিছেগে থাকি শান্তি
অ লৰাটো লগ পাইছে যে।
সেইটোৱে ল'ৰাটো লগ পাই পেলাই তাই কানতে খেলি মেলি আছে তাৰ বাহিৰে তাই এই অ মন মানে এটা শুই চেহিও নহয় ডাঙৰ ছোৱালীয়ে কৈছে নহয় এই তাই গাটো মা গৰম মই তেতিয়াহে অনুভৱ কৰিছো কেলে গাখীৰ ভাত দিলো, মায়ে কৈ থৈ গল বোলে গাখীৰ অকণ দিলে তাইক খাব
অ তাই সেই গাখীৰ খাই ভাল পাই আকৌ।
আহ সেইকাৰণে গাখীয়ে দিলো উম
হেই আগত দৰৱ আছিলে কিন্তু
এই দৰবটো আকৌ টাইম গুচি যাব নহয় টাইম যোৱা দৰবৱ নোখোৱাবি।
নহয় সেইবিল তাকে নাই খোৱা আকৌ আনিবলৈ পঠিয়ালো। আনিব বাপেকলৈ ফোন কৰিলো মোৰ লগত আকৌ পইচা নাছিলে বাপেক আহি পেলাই আকৌ নিপদাৰ পৰা অনিদিছে
অঁ
অ এতিয়া আনি দিলে ঔষধ?
আনি দিলে আহ
অ অ হ'ব সেই হ'ব তেতিয়া এতিয়া
অহ
ম গস্থ লৈ লও
অহ
উম
হব
উম উম